অ অ নমস্কাৰ
উ বাইদেউ যোৱা মাহৰ পইচাটো এইবাৰ আপোনাক দিলে হ'বনে বাৰু মানে যোৱা মাহত দিব নোৱাৰিলো যে বন্ধন গোটৰ
হ'ব দিয়ক দে কোন নহয় চিনাকি নহয় আপুনি কেন্তু নিদিয়াকে আোনাক বিশ্বাস কৰিছো আপুনি মই আৰু মোৰ পৰাই দিম আপুনি যেতিয়া দি থাকে ন মই আপোনাক বিশ্বাসছোঁ আপুনি বিশ্বাসঘাতক এ নকৰিব আৰু
অ অ আপুনি হেৰি যোৱা মাহত পইচাো দি দিব আৰু এই মাহ পইচা ো দি দিব মই মানে হাজিৰা কৰিছো আপোনাৰ মানে মালিকে পইচা টো দিয়া নাই সেইটো পইচাটো দিলে মইপোনাক একেলগে মানে দুমাহৰ পইচাটো আপাক দি আোনাৰই দি দিব মোৰ তাত হে
অ হ'ব
বাকী খা খবৰ ভাল
ভালে ভালে
অ ভাত খালে বাইদেউ এ কিহৰ কাৰণে মানে কি জানে এইয়া কঠীয়া তলি কঠীয়া তুলি আছোঁ মানে এতিয়া হাল বোৱা মানে কি হৈছে পথাৰত মানে মালিকৰ তাত মালিকৰ মানে মানে খেতি বাতি এইবিলাকত লাগি আছোঁ এতিয়া মালিকে মানে কি কৈছে মালিকৰ গতিকে খৰচা হৈ গৈছে গতিকে মালিকে কৈছে কি তই কেইদিনমান ৰ মই কৈছোঁ কি দাদা মোক কিবা এটা দিয়ক মোক বন্ধন গোটত মানে দিব লাগে কিবা বাইদেৱে মোক ফোন মাৰি মাৰি কৈ আছে যে তোমাৰ বন্ধন গোটৰ দুমাহ এমাহৰ পইচাঁটো বাকী আছে এইমাহৰ পালেহি দুমাহ হব বহি দিয়া এতিয়া তুমিটো মোক আপুনি মোক এতিয়া ফোন মাৰিছিলে সিদিনাখন এতিয়া তাৰ পিছত কি হ'ল মই মানে ক'লো তেখেতক ক'লো এতিয়া দিম বুলি কৈছে এতিয়া অহা অহাকালিলৈ তোমাৰ অহা কালিলে এতিয়া যোৱা কালি মোক ফোন মাৰি কৈছে কৈছে কি আ মালিক ৰ মানে ঘৈনীয়েকক মানে লৈ তোমাৰ জি এম চিত ভৰ্তি কৰিলে সেইটো ক সেইটো কাৰণে কৈছে কি তুমি তোমাক মই কৈছিলোঁ যে দিম বুলি এই মাহতো এতিয়া দিব নোৱাৰিম তুমি কিবা এটা কৰি পেলাই বন্ধন গোটৰ মানুহজনীক তোমাৰ বাইদেউজনীক কৈ পেলে কিবা এটা কৰা গতিকে মই সেই সেইকাৰণে মই আপোনাক ফোন মাৰিলোঁ আপুনি এইখিনি বিপদৰ সময়ত সহায় যদি কৰে ভাল হ'ব
বাৰু হ'ব দিয়া মই কৈছোঁ নহয় কৰিম বুলি খালি তুমি মোঠতে দিলেই হ'ল আৰু এতিয়া নকৰি মানে বহুত মানুহে মোক তেনেকে মানে মানে এইবিলাক ইমান তেনেকে ভাল নহয় ন ভাল নালাগে মই সহায় কৰিম বুলি কোৱা নাই কিন্তু তেনেকে সহায় কৰাৰ পিছত মানে এনেকে মাৰি দিয়াৰ পিছত মানে ভাল নালাগে আৰু তেতিয়া মানে আৰু তুমি যিমান পিছত বিপদ নপৰা তুমি বিপদত পৰিলে মানে সহায় কৰিব মন নাযায় নাযায় মানে কি আৰু নিদিয়ে দিয়া নাযায় আৰু পাৰিলে কিবা এটা কৰি বেছিকে মানে হেৰি হে কৰা যায় জল্দি জল্দি টাইমহে দিয়া যায়
হয়
ন মানে খং এটা উঠে ন তুমি ইমান সহায় কৰিছা বা তুমি ইমান ঘূৰি পকি সহায় কৰিছা কিন্তু তোমালোকক লাখ মাৰি দিব পইচাঁটো হেৰি হোৱাৰ পিছত মানে পইচাঁ দিয়াৰ পিছত কোনো গুৰুত্ব নিদিয়া নিচিনা হৈ যায় হে তাৰ পিছত কব বলে ইমান খুজি থাকে এইবিলাক ভাল নালাগে ইমান কথা শুনি থাকিবলৈ তাত চাই তুমি দিবা আৰু সেইটো য়ে মই সেইটো জানোঁ তুমি বিশ্বাস আছে তুমি ভাল বুলি গম পাওঁ
হয় হয় নাই আপুনি যা আপুনি যা আপুনি জানেই যিহেটো আপুনি জানেই মই আপোনাৰ লগত আজিলৈকে কৰাই নাই মই আপুনি আগতেওঁটো এনেকে দি থৈ দিছে ন বাকী ভাত পানী খালে বাইদেউ
খালোঁ খালোঁ তুমি খালা
খালোঁ এয়া মালিকৰ ঘৰতে খালোঁ আজি কাম কৰিব গৈছিলোঁ এ মালিকে মাছ ধৰিব দিলে মোকে কৈছে কি পুখুৰীত নামি পেলে মাছ কেইামান ধৰ মাছ কেইটা যম তাকে তাকে খোৱালে তাকে খালো খাই লৈ পেলাই মোক কৈছে কেইটামান লৈও যা হ তাৰ মানুজনীৰ কাৰণে কেইটামান দিও পঠিয়ালে এ পুঠি খলিহনাই
উ নাই নাই সেই সেইবোৰ মাছে সেইবোৰ সেইবোৰে খাব লাগে এইবিলাক বাকী বিলাক ভাল হয় এই এই এইটো মাছ বাকী বিলাক খাব নিদিয়ে আজিকালি খুব মানুহ মানুহবিলাকৰ খুব বেমাৰ হৈছে ন আজিকালি ইমানে কেনে খাব ন
অ তাকে সেইবাবে মই আপোনাক মানে ক'লো যে অহা মাহৰ এই মাহত যোৱা মাহতো আৰু এই মাহৰ পইচাটো আপুনি দি দিব মই আপোনাক
অহা অহা মাহৰ অহা মাহৰ আপোনাৰ এক তাৰিখৰ আগত মই দি দিম অ মালিকে মোক দিব তে আত মই পইচাটো পাই যাম বুজছে অ কি যে আপোনালোকৰ ঘৰত যে কাম কৰাৰ কথা এটা কৈছিলে যে
অ মোৰ মানে সেই বাৰীখন চাফা কৰি দিবলগীয়া হয় আহিছিল
উ হয়
এতিয়া তুমি কেতিয়া সময় পোৱা
হয় আপোনাৰ হেৰি কেতিয়া য কেতিয়া গ'লে আপোনাৰ সুবিধা হ'ব এইটো কওক মানে মই
মই মানে এইকেইদিন ঘৰতে আছো একেইদিন মানে একো কাম হোৱা নাই বন্ধও হোৱা আছে যে মানে বেছি গৰমৰ কাৰণে অলপ বন্ধ সেইকাৰণে তুমি আজি আজি হল হেৰিবাৰ আজি সোমবাৰ তুমি কাইলৈ যদি আহা আহিব পাৰা একো কথা নাই তুমি চাই লোৱা তাত যদি তোমাৰ হাজিৰাটো সেইফালে যদি নাই এইফালে গুচি আহিবা
কালিলে উ পুৰহি লগ গলে হ'ব
আহ কাল পাৰা যদি কালিলৈ তুমি আহা হা
যাম নহলে এ ত অহাকালি মানে কি হৈছে মালিকে মানে কি কৰিছে হেৰি জেওৰা নৰ কাৰণে মোক মানে কৈছে মানে এজে হেৰি কিবা মদাৰ ঠাই দি পেলাই তোমাৰ ম জেওৰা বব লাগে গতিকে মই অহাকালি তাত থাকিম পৰহিলৈ যাম দিয়া তাই পোহৰ যাম হ'বনে বাইদেউ
অ হব হ'ব হয় যাব আহিকলেই হ'ল আৰু
অ কি চাফা কৰিব বাৰীখন কি চাফা কৰিব কিনেকুৱা কি জংঘল
এই বহুত জংঘল হৈ গৈছে বহুত জংঘল হৈ গৈছে মানে কি বাৰিষা নয় এতিয়া জংঘল বেছি আছে। চফ থাকে মানে, ভাল নালাগে, ভয় লাগে সেইকাৰণে চাফা মানে বেলেগে ক নালাগে কাটিব নালাগে, খালি মানে অলপ ঘৰৰ ষ্টেপ খিনি ওচৰৰ মানে, অলপ বন খিনি উঘলি দিব লাগে।
হয় হয়।
তাৰপিছতে বনমাৰ ঔষধ অনা হৈ আছে, বনমাৰ ঔষধ খিনি মানে স্প্ৰে কৰি দিব লাগে আৰু বেলেগ কব নালাগে।
অ' হ'ব দিয়ক, মই অহা কালিলৈ আপোনাৰ আহ অহা কালি নোৱাৰি প অহা পৰহিলৈ মই আপোনাৰ পুৱা ভাগতে মই আপোনালোকৰ ঘৰ পাই যাম।
অ' মানে হেৰি যে এতিয়া মানে ফুল চুল বিলাকতো জানাই তুমি দেখিছা ফুল খিনি বহুত ধুনীয়া ধুনীয়া হৈ আছে। ফুল খিনি মানে গোই জংঘল, অ' ফুল খিনি গো মানে জংঘলে আৱৰি আছে আৰু আগফালে যোনজোপা গোল নেমু আছে গোল নেমু জোপাও যাব নোৱাৰে চিকিবলৈ। সেৱাই। আৰু ইফালে আম কেজ আমজোপাও মানে তলত খৰি থাকিলেও গম নাপায়। গেলিপুত গোন্ধাইছে গেলা গেলা, তেতিয়া মানে গম পাইছো আম ধেৰ স কৰি আছে বুলি তেতিয়া যাব কোন ইমান সৌখ জংঘল।
হয়।
সেইকাৰণে বোলো ভাবিছো মানে তাতছে স্প্ৰেটো কৰি দিয়েই চাক। নিয়ম কৰিবলগীয়া হৈ আছে, আৰু কাম আছে বাৰু ঘৰৰ। অলপ, টিং এখনো অলপ কিবা এটা কৰি দিব লাগিব টিংখন মানে অলপ ফুতা আছে।
হয় হয় ঘৰৰ তিং।
অ' ঘৰৰ টিংখন লগাই দিব লাগে।
আপোনাৰ বাৰু হেৰি চৰ্দিয়া ঘৰৰ আকৌ কিহৰ তিল?
এই ঘৰৰ তিং মানে এই গাড়ী, যোনটো গাড়ী যোনখন থওঁ। চ চালিখন অ' চালি চালিখন মানে ঘৰ, অ' ঘৰটো। চালি, চালি খন যে মানে অলপ ফুটিল, ফুটিল মানে সেই বতাহ ধুমুা হয়। তেতিয়া মানে অলপ, টিং বিলাক অলপ মানে খাপৰ প পৰা
অ' হ'ব দিয়ক মই আপোনাৰ হেৰি আপ টিং এখন আনি থৈ দিব সয়া, কেই ফুটি টিঙনো আপোনালোকৰ?
অ' টিংখিনি ভালে আছে, খালি মানে হেৰি পৰাহে আতৰি গ'ল।
অ' আঁতৰি গ'ল ন হ'ব দিয়ক, মই গোটেইখিনি কৰি দিম বাৰু।
ানে অল খুলি খুলি কাৰে পানী
অ' অ' এতিয়া হাজিৰাতটো জানেহে নহয় এতিয়া বাঢ়িছে বুলি অলপ। কিবা এটা, এতিয়া মই পাঁচশ টকা লৈ আছো।
অ' বাৰু হবয়ো, পাছতে পাচশ টকাই লয় আজিকালি।
অ' অ' মানে খোৱা বোৱা মিলে পাঁচশ টকা আৰু। অ' হ'ব দিয়ক আপুনি মোৰ বন্ধন গোটৰ কামটো কৰি দিব, ম মানুহ্জনীয়ে মানে ক'বলৈ বেয়া পাইছে, কৈছোগে আপুনিয়ে কৈ দিয়ক ফোন টো মাৰি। মগ তু কি সেইে ৰা তুমি কৈ দিয়া কৈছে কি নাই এই দু দুমাহ হ'ব সি পইচা দিয়া নাই মোৰ। তেখেতেওঁ মানে বেয়া পাইছে কবলৈ গতিকে মোকে কব দিলে। এ আপুনিও বেয়া চা নাপাব আৰু বেয়া চা নোপাব আৰু বিপদ মানে বহুত বিপদ হৈছে। বুজিছে, যোৱাকালি
তোমালোকৰ হেৰি যে তোমালোকৰ তাত যে এ মাকৈ যে কৰিছিলা কেইটামান লৈ আনিবাচোন মানে মই
অ' অ' মাকৈ মাকৈ ন অ' আছে, দিয়ক মই লৈ যাম অ'। মানে তোমাৰ মানে আপোনাৰ কি হৈছে হেৰি মাকৈটো এ গছ আপোনাৰ তো কাটিলো বহুত দিনেই হ'ল এতিয়া মানে আছে ঘৰত কেইটামান চাবলৈ আছে মই আপোনাৰ কাৰণে যাম দিয়ক
হয় পিছত হোৱা যায়, অ' ন পুৰত হলেও একো নহয়, পুৰত পুৰত কিছুমানো আছে চাগে নহয় একো নহয়।
দূৰত হৈ গৈছে
অ পৰঠ হলে একো নহয় পৰঠলে মানে মানে ৰচ টো সেই ধুনীয়াকে ৰ'দত শুকুৱাই ধুই কৰি মানে ৰ'দত শুকুৱাই মই মানে বুৰি কৰি লম
হয় ঠিক আছে ঠিক ঠিক আছে মই লৈ যাম সেই হেৰি নালাগা পইচা পইচা পইচা চইচা নালাগে মই লৈ যাম দিয়ক হেৰি গ গাখীৰ আপোনালোকেো পানী দিয়া গাখীৰবোৰে খাই আৰু গাখীৰ লৈ যাম এক লিটাৰ মান ঘৰৰ আমাৰ অ ঠিক আছে দিয়ক আৰু দৈ খাই নেকি কওক মানে আমাৰ দৈ অলপো কৰোঁ
অ অ হ'ব দৰিটো আছে আছে নেকি
আছে আছে মহ'ৰ দুৱতটো আছে
অ সেইটোোৱে লাগে সেইটো সেইটো বহুত দিন খাই পোৱা নাই
অ হ'ব দিয়ক মানে মোৰ মহৰে মানে আমি মানে কি কৰো অৰ্ডাৰ লওঁ যে ঘৰ মানুহে অৰ্ডাৰ দিলেুজছে এয়া দুখীয়া মানুহ আমি এটা অৰ্ডাৰ লৈ পেল তেওঁ কলে কি তাৰ পিছত নালাগে হোৱাৰ পিছত ক'লে নালাগে এতিয়া কি কৰিম এইখিনি দৈত আঠ লিটাৰ গাখীৰৰ দৈ এতিয়া হে কি কৰিম এতিয়া তাকে মানে অলপ আছে আপোনাৰ কাৰণেে মই লৈ যাম নহয় নহয় আপোনাৰ আপোনাৰ হেৰি দুদিন হৈছে বুজিছে মানে আজি আজি মানুহ মানুহ গৰাকীয়ে আজি নিয়াৰ কথা আছিলে কিন্তু আজি মানে নিনিলে তেখেতে
আৰু ঠিক আছে ল আনা তুমি পানী সজি গৈছে তাতে অল পানীখিনি উলিয়াবা তাতে অল ভই দা ধুনাকে লৈ আনা বাৰু হ' হ'ব মই অ হ'ব দিয়ক মই ল'ম বাৰু তুমি পানী খিনি তাতে আৰু াৰ মানেমান খিনি ধৰে চাকি পেল মানে ধুনাকে বহাই আনিবা আমাৰ গমটো বেছি হৈছে ন লগতে পানী নিচিনা হৈ যায় ভাল নালাগে খাই দনেুৱাত
অ অ ঠিক আছে দিয়ক মই আপোনাক এয়া দা মই লৈ যাম গলে
অ অ অ নাইনিবা আৰু বাকী কিবা শাক পাচলি যদি আছে তোমালোকৰ লোকৰ মানে শাক পাচি এইবিলাক ল আনিবচোন
অ হেৰি খাই নেকি এ জাতিলাও খায়
অ লৈ আ নিনিবা লৈ আনিবা সেইটোতো ভাল লাগে খাই গৰমত গৰমত জাতিলওক খাব লাগে
ঘৰতে কৰা
অ আছে আমাৰ এইফালে আমাৰো কোমোৰা আছে নহয় কোমোৰা লৈ যাবা তুমি
হ'ব দিয়ক এয়া মই তেনেহলে পৰহিল লৈ আপোনালোকৰ ঘৰত মই আঠটামান বজাত সাতামগৈ
অ হ'ব দিয়া আহিবা সোনকালে আহিবা অলপ সোনকালে তাৰমানে আৰু কাম আছে বহুত বহুত কাম আছে আহিবা সোনকালে
হয় হয় ঠিক আছে মই